হেল্ল'।
অ, কি কৰি আছ?
এ আছ দে। কি কৰিছ?
মও আছো এনেই।
বৰষুণ পৰিছেনে?
বৰষুণ কিন-কিনকে পৰি আছে, মই সেয়া চটৰ ওপৰতে আছোহি।
অ, বৰষুণটো পৰা কাৰণে ভাল লাগিছে।
অ এনেই তহঁতৰ ঘৰটো ইমান গৰম। তহঁতৰ এনে ঘৰটো গৰম যে।
অ ঘামচি ওলাই একে অৱস্থা নাইকিয়া হ'ল। ইমানে ঘামুচি ওলাইছে গৰমতে।
গোটই গা ডালতে ওলাইছে ঘামুচি। পোৱালিটো।
পাউদাৰ পাউদাৰ দি দি
দি থৈছো, পাউদাৰ দি
এ ঘামচি পাউদাৰ এটা পাই নহয়।
কি আছিলে?
অ সেই তাকে কৈছো, সেইটোৱে মুখনিখন যে ৰঙা যে।
অ নাইছিলো আছে, নাইছিলটো কাম নিদিয়ে হয়।
অ সেইটো নিদিবি সেইটো হেৰি তাক চকুৰে মুখে ধৰিব। যে তই এইটো ৰঙা নিচিনা মুখনি যে পাউদাৰ এটা পায়।
ছে আমাৰ ঘৰতে আছে সেইটো।
নামটো মই পাহৰিলো।
মও নামটো পাহৰিলো। সেইটোৱে আছে। সেইটো মই তাক দুপৰীয়া সানি কৰি দিছো।
অ বৰ খজুৱাই, হেৰী চিটচিটনি ধৰে নহয়।
অ সেইটো কাৰণে আমনি, সেইটো কাৰণে আমনি কৰেয় নেকি কোনোবা এটা সময়ত।
অ।
কান্দে যে ইমান যে বেছিকে যে মই অকামি বুলি ভাবো কিন্তু সেইটো নহয় কি সে চাগে। সংছদি ধই চাগে।
চিট চিতনি ধৰে আকৌ ময়ে ধৰে সেতিয়াকে।
তই সেইটো আনি লবি। তোস সেটো আনি লবি আনি লৈ পেলাই সে সানিবি।
অ আনি ল'ব লাগিব।
উম কি ত ভাত চাত খাই আজুৰি হ'লি এ নে কি?
নাই ভাত বনাইছোঁহে।
অ কি বনালি আজি?
মাছ বনাইছো।
অ কি টেঙা?
নেমু টেঙা দি বনাইচোন।
আমাৰ নেখায় মই সে সোমৰা জালিয়ে এ মাছে বনালো। তাৰপিছতে আলু দিলো যে আকৌ মায়ে চুগাৰ থকা নহয় মায়ে কাৰণে আকৌ মগু দালি কেইটামান বিলাহী দি এনেকে বনাইছ- তাতে মাছ দি দিম আও।
অ হেৰি তহঁতৰ কোমোহ
আমাৰ আমাৰ এইটো কোমৰা নাই নহয়। এইহ হৈছিলে দুজোপা ৰঙা পৰিলে যে কাটি দিলে।
অ।
এতিয়া মই মুৰ্গীৰ ঘৰ এটা বনাব লাগে তাকে আজি কৈছো হাজিৰা এটা চাবলৈ।
তই মুৰ্গী পোহ।
অ মুৰ্গী কেইটা কেইটামান পোশু মানে ভিতৰতে যে থাকাকে যে এনেকুৱা বনাই যে মানুহে যে মুৰ্গী পোহা মানুহে ঘৰত। তেনেকে বোলো মুৰ্গী মানে সেয়াই হ'ব। মোৰ এতিয়া তিনটা আছে নহয়। মানে এটা ডাঙৰ দুটা মানে পোৱালি হৈছে আও।
অ।
উম সেই তিনটা হলেওঁ মোৰ বহুত হয়।
অ এই নেটৰ টাইপৰ যে।
জানো কেনেকে বনাই। এতিয়া নেটৰ টাইপৰ নহয় অ।
তই মোবাইলত মাৰি পেলাই দেখাই দিবি, দি পেলাই দেউতাক কবি আ।
অ তাকে। তেনেকে কব লাগিব।
উম উম।
অহ।
তাৰপিছত ক ভাত কিহে বনাই? হা।
অ ভাত হেয়া কি বুলি কম- দালি কোমোৰা জালি।
অ।
তে ইয়া হেৰি কি বুলি কয়ম? মাছৰ খতি দালি তাৰ পিছতে আকৌ এয়াম কি বুলি কয় এইটো। মায়ে মায়েহঁত সেয়াতে হেৰি দি দিম দালি।
মগু, দালি, বিলাহী মাছ অ। অ অ মই আকৌ টেঙা দি ভাল পাওঁ। কোমৰা জালিটো টেঙা দিলে ভালে লাগে খাই হয়।
উম।
নেমু টেঙা চেকি দিব লাগে। নাই বজাৰ লৈ গ'ল ছিলো যে তাতে গৰম নহয় আৰু ঘামচি ওলাই আহিলে মানে। এতিয়া একে - চিট চিটনি থাকিব পৰা নাই বজাৰলৈ গৈছিলোঁ। আজি মঙলবাৰ বজাৰ নহয়।
অ কি কি কি কৰিলি বজাৰ?
অ বজাৰ কৰিলোঁ আৰু কিনো আলু পিঁয়াজ শাক চবজি। ইমান অনা নাই ঘৰতে আছে যে। আনিছোঁ আ এইবিলাক আলু পিয়াজটো নহ'লে নহয় আলু পিয়াজ নহয়।
অ অ আলু পিঁয়াজ লাগিবই মোৰ এতিয়া নহৰু নাই। সেইটো কাৰণে এতিয়া এয়া কি বুলি কয় কাট হেৰি কি একে অশান্তি লাগিছে কালি আজি মানে মঙলবাৰ নহয় নহৰু আনিব ক'ব। পাহৰি থাকিলোঁ।
অ।
উম।
কাম এটা কৰিবি দোকানৰ পাই আনি লবি কেইটামান ওচৰত দোকান আছে যদি।
অ ত লাগ মাংস আনিলেতো নহৰু লাগিবই।
অ।
অ এতিয়া সেয়া কোমোৰা চবজি অকন বনাইছোঁ নহৰু অকণ দিলে ভাল লাগিব।
উম মাতটো আহা নাই অকণ।
কোমোৰা জালি ভালকে এয়া বিলাহী হয় বনালে
অ।
সেইটো কাৰণে মই মানে মছলা
উম
উ তহঁত এই কি শুলে নেকি?
এ এ স্কুলপা আহি শুলে শুই লৈ পেলাই সাতটা মানত উঠিছে উঠিলৈ এতিয়া অকণ বোলোঁ ক পঢ়িব দিছোঁ।
অ এতিয়া হেৰি দহ তাৰিখে যাবি আৰু ফুৰিবলে।
অ নাযাবওঁ পাৰোঁ। মানটো মানটো লগত প চা মোৰ মনটোৱে যদি কয় যাবলৈ যাম আৰু মোৰ মনটো নগ'লে মই নাযাওঁ।
চাই আহ জেগাবিলাক এইডাল গেলা গৰমত খু
চালোৱেই মানে চ চব চালোঁৱেই হয় চাবলগীয়া নাই। তাতে আকৌ সৌ পালে নহয় মানে গোটেইখিনি চালোঁৱেই আৰু চাবলগীয়া নাই তাত।
তথাপি এয়া চাইন্স মিডিয়া নে কি যে কৈছিলি মই নামটো ভালকে নাজানোঁ নহয়। গয়ো পোৱা নাই।
অ হয় স্কুলৰ পা গৈছিলোঁ উম। যাম আও এতিয়া গৰমতো ক'ত ঘূৰি ফুৰে এনে গোটেই ঘামচি ওলায় অৱস্থা নাই।
উম তাকে চাই লওঁ যদি অলপ হেৰি কি গৰমটো কমে তেতিয়া যাবি যদি এনেকেই ৰ'দ চত দি থাকে গৰম নেযাবি বেমাৰ হে হ'ব।
নাযাওঁ আই মই নোৱাৰোঁ যাব মই ঘৰৰ পৰা লৰ চৰ নহ'ও আও আজি হেৰি বৰষুণ মানে পৰাৰ কাৰণে অকণ ঠাণ্ডা গম পালি
উম উম
বৰষুণটো পৰি থাকক আও ভগৱানক কৈছো ভগৱান বৰষুণটো দিয়ে থাকা বোলো
উম
বৰষুণটো ভগৱানে ক'লে ভগৱানে বৰষুণটো কি দি থাকিব নেকি
অ দিব দিয়ে আকৌ দিবও পাৰে কি থিক, দিছে ৱক
অ সেইয়া বিশ্বাসৰ লগত কথা তই যে সেইটি বিশ্বাস কৰি লৈছে যে ভগৱানে এনেকে কলে দিব কিন্তু তোৰ বিশ্বাসটো ভগৱানে মানে ৰাখিছে গম পালি তই চাগে মনৰ পা ভগৱানক কলি যে তোৰ কাৰণে এতিয়া আন দহ জন মানুহও মানে সহায় হৈছে হয়।
উম নহ'বও পাৰে তেওঁ আও মোৰ মানে ভগৱানক কৈয়ে আছো ভগৱান বৰষুণ দিয়া। কিন্তু দিছে ভালেই হৈছে হয়। ইমান গৰম কিন্তু আকৌ এই ধান চানো ধৰি লওক ৰুব কৰিব পাৰিব এতিয়া বৰষুণ দিলেহে বোকা হব হয়। এতিয়া পানীয়ে নাই বোলে পথাৰত ধান একে আমাৰ সেই পিছবিঘা ৰুব ৰোৱা দখৰ কঠীয়া পেলালে
উম
তেতিয়াও পানীয়েই নাই অকণো
উম উম
পথাৰত কি হয় ঠিক নাই এবাৰ ধান ৰুব পাৰে নে নোৱাই।
পাৰিব দে এই মানুহে পাতি আছে মই মাংস আনিব গৈছিলো যে দোকান খনলৈ তেতিয়া কৈ আছে ভেকুলী বিয়া পাতি দিব লাগিব। মানে গাঁওৰ মানুহ খিনি আৰু ল'ৰা খিনি সতে কৈছে ইমান বৰষুণ নাই এতিয়া ভে কুলী বিয়া পাতি দিলেহে যদি বৰষুণ আহে সম্ভৱ পাতি দিলে নেকি।
অ পাতিবও পাৰে অ
হয়
অ আগতে যে ভেকুলী বিয়া পাতে ন?
অ
মনত পৰিছে দে।
মই দেখা নাই নহয় কেনেকে পা
কিয় আগতে আমাৰ তাতে পাতেচোন আমি চাব নাযাও শুনো আও হয় আমাৰ তাত মাহতৰ তাত
অ
তাতে আৰু মাত শুনো আৰু বিয়া আৰু কিহৰ বিয়া ভেকুলীৰ বিয়া বুলি কৈ আছে।
অ অ কেনেকুৱা মই মই নেজানো মই দেখাই নাই।
হেই হে তেনেকে নাজানো ময়ো দেখা নাই কিন্তু ভেকুলী বিয়া পাতিছে বুলি জানো। সে তাতে হয় ওচৰতে হয় আমি নাযাওঁ আও চাব তেতিয়া।
উম উম
ভবাচোন লৰচৰ নহৱে চোন
অ আগতেও কলকো নাযাও এতিয়াও কলকো যাব
নেযাও এতিয়াও কলো কতো জাব মন নেযায়?
কিয় জানো আমিহে তেনেকুৱা ঘূৰি কৰি ফুৰি বেয়া পাওঁ কিছুমানেচোন একে ইমান ঘূৰি কৰি ফুৰি ভাল- পায়
মানে জেগা মান- গৰম বেছি লাগে আমাৰ ঠাণ্ডা বেছি লাগে আৰু সেইটো কাৰণে নোৱাৰো আও ঘৰতে থাকিয়ে ভাল লাগে আমাৰ ঘৰতোৱে মেইন আও
সেইটোয়ে আমি ঘৰৰ মানুহ হে
উম
এতিয়া- কিছুমানে হা দি দিয়ে, গৰম বন্ধ একে নিজৰ গাড়ী আছে হয়। লৈ কৰি একে কবাত কবাত গ'ল হেতিন- মানে অলপ এনজয় কৰিলেহেতেন, এতিয়া আমি আ এতিয়া এলাহে লাগে। ভাবিলে-
এ নালাগে দে বুজিছ ঘৰতে থাকাই ভালে পোৱালীয়ে ছোৱালীয়ে। গৈ লৈ পেলাই এখন।
মইতো এনেও নেযাও, মই সেইদিনাখনে প্ৰমাণ পাই গৈছো নহয় কিমান আমনি তা।
উম
হয় মই এতিয়া ই তালৈ যাম বুলি ভাবিছিলো কৈছিলো।
উম উম
মোৰ মানে সেই চাৰ্টিফিকেটখনৰ কাৰণে- মনটো আছিলে, কিন্তু মই এতিয়া নাযাও বুলি কৈ দিলো গম পালি।
কলি
অ ক'লো, ইমান এডাল গেলা গৰমৰ ল'ৰা ছোৱালীক লৈ পেলাই মই- পোৱালিটো কষ্ট দিয়াহে হ'ব উম মোৰ নিজৰ স্বাৰ্থক- তাকেতো মোৰ নিজৰ স্বাৰ্থৰ কাৰণে মই সেই সৰু পোৱালিটোক কিয় কষ্ট দিওঁ হয় নে নহয়। যদি ভাল দিন আহে এনেকেই আহিব।
উম
হয় নে নহয়?
অঁ
যি হয় হব আও সেইটো কাৰণে নেযাওঁ।
গ'লে যদি ইমান গৰমত ল'ৰা ছোৱালী বেমাৰ হ'ব হয় তাকোতো লৈ যাব, লাগিব তাক- ত ত তম এয়াতে থৈ যাব নোৱাৰিবি নহয়।
উম সেইটোৱে হ'ব নেকি ন মই-
হ'ব দে অঁ।
অ হ'ব দে।
উম